এ আছো এনে শুই আছো, তই?
এ মই মানে ক'ত যাওঁ এনে শুই বহি আছো গৰমত।
উম। খবৰ খাতি অ অ। এ উঠি পেলাই অলপ আগত তই আহ অলপ আগত। আধা ঘণ্টা মান হৈছে চাগে।
বেছিয়ে জল্দি উঠিলি দেখোন।
আহ হা?
বেছিয়ে জল্দি উঠিলি দেখোন।
অ মোৰ তেনেকুৱাই ৰাতি দেৰিলৈকে থাকো যে তিনিটা।
নাই নাই ৰাতি দেৰিলৈকে থকা বেমাৰী হবি পাবি
এনেই এনজয় কৰি থাকো মোবাইলত ভিডিঅ চাই চাই।
আহ খবৰ চবৰ ভাল?
ভাল ভাল। তোৰ?
আছো আৰু।
অ গম পাইছো বাৰু জিন্দা আছ বুলি।
জিন্দা নাই জীয়াই আছো আৰু।
উম। বাকী ক ক'তনো যাম।
কতো যাবলে জাগা নাই নেকি?
হা?
কতো যাবলে জেগা চেগা নাই নেকি?
ক'তনো যাবি? ঠাণ্ডা জেগা নায়ে তেনেকে। ঠাণ্ডা জেগা যা নহ'লে, উম শ্বিলং যায়।
অ সঁচাকে শ্বিলং ঠাণ্ডা জেগা। গৰমত ভাল পাবি। ফুৰি কৰি আহ।
শ্বিলং কিয় যাব লাগে? অৰুণাচল যা, শ্বিলং যোৱাতকে।
একদম ভাল ভাল জেগা চাব পাৰিবি শ্বিলং গলে। অৰুণাচলত কি আছে নো চাবলগীয়া?
কিয় অৰুণাচলৰ ওচৰতে জেগা আকৌ। পাহাৰে পাহাৰত আৰু পাহাৰত আৰু চাবলগীয়া জেগা থাকে নেকি? পাহাৰত চ পাহাৰকে চাব যাবি।
চাও। ন? কি চাম গছ, নদী, প্ৰাকৃতিক সৌন্দৰ্য?
অ মানুহ সে চাবগৈ যায়। নদী চাব যাবি।
কি চাব যাম?
চাব যাবি। নদীৰ পৰা পানী পৰিব ওপৰৰ পৰা, ঝাৰণাৰ পৰা। গা ধুবি সে এনজয় কৰিবি।
অকে।
অ তাকে বুজ আৰু। বিনদাছ ঘূৰিবি।
হা হা?
বিণ্ডাজ ঘূৰিবি বোলো।
তাতকৈ এখন শ্বিলং যা। শ্বিলঙত চাবলগীয়া বহুতো জেগা আছে।
তেনে তাত ঢেৰ জেগা আছে, অঅ। পুলিচ বাজাৰ আছে। তাৰপিছতে ডন বস্কো কিবা হেৰি এখনো আছে।
উ যাব পাৰছোন।
যাব পাৰো। অকলে অকলে যাম নেকি? আকৌ শ্বিলং পিক আছে, তাত মানে বহুত ভাল ভাল এখন চহৰ হয় বোলে।
হয় নেকি? আচ্ছা ভালে লাগিব কিন্তু কাৰণ এই ইমান হেৰি জোগাতে বহুত ভাল ত তোৰ ভাল হ'ব।
ঠাণ্ডাও, গৰমো নালাগে। অ, আৰু বহুত চাফা।
ভূত চভা তাকে নিতো।
হা?
বহুত চাফা থাকে নেকি? বাপ
বহুত বোলো চাফা বুলি শুনিছো আৰু। এতিয়া কিমান চাফা গলেহে গম পাম।
হুম।
বাকী ঘৰৰ ভাল চবএ?
তহঁতৰ?
ভাল, ভাল।
উম। এনেই গৰমটো দেখিছ কেনেকুৱা দিছে।
ৰা দিছে একদম।
বাকী ব'ল ক'ৰবাত যাওঁ ঘূৰিবলে।
ক জেগা এটা নাম। ভাল তই য'ত ভালকে জান'। এনেকুৱা জেগা এটাৰ বিষয়ে ক আৰু ক'ত যাবি ক।
ভালকে তেনেকে জেগা চিনি নাপাওঁ নহয়। ওচৰে পজৰে। আৰু ইমান দূৰ জেগা যাব নোৱাৰি।
আমাৰ ওচৰে পাজৰে আছে আৰু। যদি ঠাণ্ডা জোগা বিচাৰিছ গৈ পাহাৰৰ ফালে যাব লাগিব।
আৰু। পাহাৰ ফালে যাব লাগিব আৰু, আছে বাৰু জেগা কৰবাত কৰ'বাত কেইটামান। এতিয়া গৰমতো পানী থকা জেগালৈ যাব লাগিব।
নাই মুকলি জেগাতে যাব নোৱাৰো। মুকলি জেগাত মুকলি জেগাত গ'লেও মৰিব লাগিব গৰমত।
আহঁ।
আনি থাকিলে কি হ'ব।
এয়া ফুৰিবলৈ এ ঠাণ্ডা দিনটো ভাল গৰম দিনত অলপ।
উম, নামেৰি চামৰি যাব পাৰি আৰু।
অ ওচৰতে হয়
নহ'লে ভাল হক অ এনেই আৰু নদী কানত বহিব যাবি আৰু
অ ওচৰতো খোৱা বোৱা জেগাও নাই চাগেনে আছে।
ওচৰত ফুৰা যায় তেনেকে মানে কি আৰু আৰু কিবা কিব পাৰ্ক চাৰ্ক আছে সো তাতে।
আছে আগতে গৈ পাইছো।
অ কৈছো তো। উ খালি আমি যাওঁতে মানে হেৰি মানে নামি বন্ধ হৈ তেতিয়া। ত' সোমাই যাব নোৱাৰিলো আৰু।
ম তোইম যাম
ত্ৰিছবেলা টাইমত গলো না।
অ
ওলাই থাকি আছে তাত সেইকাৰণে যাবই নিদিলে।
হে পিনে ওলাবি এদিন যাম।
হ'ব হ'ব ওলাবি গৰমৰ দিনতে। গৰমৰ দিনতে।
অ অ বাকী খানা পিনা বনালি।
খানা পিনাটো বনোৱা বনাও আৰু। অলপ পাছতকে।
হা
অলপ পাছতকে বনাম আৰু বোলো।
কি বনাবি।
একো খাবেই মন নাযায় চোন ভাত খাবকে মন নাযায় গৰমত। দাল চালি বনাব লাগিব আৰু বাকী বেলেগে কোনোবনা
অকলে অকলে চাগে বঢ়িয়া লাগে বনাই
বনাবলৈ বেয়া নালাগে কিন্তু বাচনটো ধুওতে মানি অলপ বেয়া লাগে আৰু বাচনটো ধুওতে মানি ভাবো আৰু কিয় আহিলো
ঘৰলে গুছি যা।
ঘৰত থকা হৈ শুই উঠো ভাত খাওঁ কা়হীখনো ধুব নালাগে ধুনীয়াক থৈ দি আকৌ বিচনাত পৰি উঠা বা ঘূৰিব গুচি যায়।
অ
ইয়াত আহি গম পাই গৈছো চল ৰাতি হলে ভাত বনাবই মন নাযায় উপায় নাই তে।
দিনতে বনাই থাকিবি ৰাতি খাই দিবি দিনতে বনাই থিব ৰাতি খাই দিবি।
অ সেইটো পাৰি কিন্তু এ
এ ঠাণ্ডা খানা খাব ভাল নাই গোন্ধাই যাব
উম গোন্ধাই যাবগৈ আকৌ
তো পানী চানীও চাগে ফ্ৰিজ ফ্ৰিজৰ কাৰণে প্ৰব্লেম হৈছে
উম বে বেয়া গৰম ঠাণ্ডা পানী বাৰু ইমান গৰমত খাবও নালাগে বাৰু সেইটো বাৰু একো নাই কথা নাই তেও মানে বহুত আমনি কৰিছে
ঘলে যাগে
ঘৰলে নাযাও এই দুমাহ দেৰমাহ মান থাকিলোয়ে এতিয়া ঘৰত গৈ কি লাভ
কিয় ঘৰত কি যাব নিদিব নি ঘৰৰ মানুহে ঘৰলৈ কিয় নাযাৱ মানে তো বা
নহয় দুমাহ দেৰ মাহটো থকা হলেই ইয়াত
আহ
এই এতিয়া নাজাও আৰু দু আৰু দুমাহে দুমাহত ঠাণ্ডা দিন আহিব
অহ অহ
ঠাণ্ডা দিন আহিলে আৰু টেনচন নাই ঠাণ্ডা দিন আহিলে ইয়াত ভালে হ'ব মেগী আন মেগী আন বনা খা শু
বেমাৰ হ'ব মেগী খাই থাকিলে বেছিকে
সেই নৰমেল একো নহয় গৰমতহে বেয়া ঠাণ্ডা দিনত একো কি হ'ব
মেগী খালে কি গৰমত ঠাণ্ডাত বেয়া নেকি বেয়া নহয় নেকি
হেই কিয় বেয়া হব তই সেই বোলি খালি পেটত সদায় খাব নালাগে আক
মেগীতো ঠাণ্ডা গৰম বুলি নহয় সেইবোৰ বেয়াই
একো নহয় আমাৰ ইঞ্জিন ভাল
তোৰ তাত ইঞ্জিন আছে
অ এ ইঞ্জিন নাথাকিলে মানুহ
ইঞ্জিন নাই তুমি বোলা মানুহক তাত ইঞ্জিন নাথাকে মেচিন থাকে
ইঞ্জিনৰ কাৰণে মানুহ চলি আছে
মানুহৰ ইঞ্জিন নাথাকে মানুহৰ পাকস্থলি থাকে কিবা কিবি থাকে এইবোৰ ইঞ্জিন নাথাকে
সেইবিল সেইবিলাকে ভাল আৰু সেইবিলাকে বহুত ভাল নাই এইটো কাৰণে
তই উঠিলি নে বিছনাত এতিয়াও
নাই উঠিলো উঠি পেলাই মুখখন ধুই আকৌ বিছনাত পৰি আছো আৰু
চাহ খোৱাই নাই মানে
খালো উঠি পেলাই বনাই থৈছো চিধা তো মুখখন ধুইছো খাইছো এ লগে লগে পৰিয়ে ললোহি আও
হা
আকৌ লগে লগে আহি গলো বিছনাত কি কৰিম আৰু বেলেগ একো কামেই নাই
আৰু
এই গৰমত এনেকে ক'তো যাব মন নাযায় না
অহ
লগৰবিলাকো কোনো ওলাই নাই বে গৰমত
আবেলি সময়ত যেন তেন আবেলিত আকৌ যাবও নোৱাৰ তই
আবেলিয়ে আও উম কি কৰিবি আৰু এয়াই আৰু
উপায় নাই
উপায় নাই।
উম।
আমনি লাগিলেও থাকিব লাগিব, ভাল নালাগিলেও থাকিব লাগিব।
উম। হ'ব দে ভাল যদি থাক।
অ দে ঠিক আছে।
উম হব দে।